অ' এতিয়া আহিছে, মাত্ৰ আহিছে।
ঐ শুন নাই হেই এইটো কি বুলি ক'ব ধৰিছিলোঁ মই এইটো মাছ এই মানে প পিছাৰীটো খান্দি আছো ত পিছত বিজনেছৰ কাৰণে মাছকে পোহো নেকি
অ' পুহিব পাৰো সেই হেৰি
সেইটো সেইটো নহয় মোক মানে কোনোবাই আইডিয়া দিছিলে এই যে মণি যে মণি মুকুতা মণি বনাই যে কি কয়?
নহয় মাৰচোন।
এ হয় বোলে অসমতে কৰি আছে কোনোবাই মোক কোনোবাই কৈছিল আকৌ অসমৰ এনেকে ছোৱালী এজনী বোলে এনেকে পুখুৰীতে বোলে মুুতাটো পুহিছে বোলে তাক বোলে কিবা খাবলৈ দি থাকিব লাগে। সময়ে সময় মৰ্ণিং উলিয়ালে সেইটো বোলে দাম বহুত।
আছে নহয় যোনটো স্নেলটো আছে এইটো ডাঙৰ হৈ ব বহুত টাইম লাগি যায় বোলে
কিন্তু এটাৰ ভিতৰতে বোলে বহুত খিনি মণি হয়
উম এটাই হয় এটাই এটাই ভিতৰত এটাই হয় আৰু কিবা হেৰি কৰে বোলে নাই এটাৰ ভিতৰত যে মণিটো হব ন মণিটো কেনেকে হয় এইটো গম পাও ন
এইটো কিবা পাথৰ খাই দিয়ে যে
পাথৰ নাই যিকোনো বস্তু ধৰ পেৰাচাইট টেৰাচাইট যিকোনো মানে অলপ লেতেৰা চেতেৰা বস্তু থাকে নাপানে থাকে এইকেইটা দিলে হ'ল কিব ইমিউনিটি চিষ্টেম বোলে এইটো কিবা এ হেৰি কৰিবৰ কাৰণে তাতে বোলে কেলছিয়ামৰ পৰত পৰত ভয় ভাই কিনে বোলে মণি বনাই দিয়ে ত সেইটোৰ ভিতৰত কিবা আৰু কিবা কিবি কৰি কিনে বোলে এটা ভিতৰত দুই তিনিটা। তে বোলে বনাব কিবা হেৰি হৈ যায় বোলে কিবা কিবি বোলে খুমিয়াই দিব লাগে তিনটাকে মণি
যিখিনি যে নিজে হয় নিজে যে ধৰক কিছুমানৰ ভিতৰত যে পাঁচটা ছটাকে ওলাই য
পাঁচটা ছটা বাৰটা লৈকে যোনখিনি। এ ভিডিঅ' চাই আছ এইকেইটা ফেক ভিডিঅ' হয়
হেই নহয়তো মাটি তলৰ পৰা উলিয়াই নিজে উলিয়াই নিজে দেখাইতো কালাৰ ফুল যে মণি ওলাই যায়
তই নিজে ক কিবা হেৰি কিবা কিমানতটো হ'ব পাৰে তই নিজে ভ
নহয় মানিছো মইটোে হয় ঠিক আছে মানিছো কিন্তু যেতিয়া যে বস্তুটো। খোলে যে মাংসটো কাটিহে বস্তুটো উলিয়াই ভৰাব কেনেকে সেইটো
এইটো ভাই বুজি নাপ ইমান আমাৰ কিবা হেৰি নাই আমি বুজিব পাৰো ত। কিবা গুগল কৰি চাবি ভাই। বাকী?
এ সেইটো কৰিবলৈ মে টান আছে ন যদি কৰিব পাৰোওঁ পুখুৰী ধৰ এটা পুখুৰী ধৰ।
খুব হয়। এটা নাই শুন ন যোনকেইটায়া বিজনেচৰ কথা কা হেৰি আমি বুজিয়ে নাপাওঁ মান গমেই নাপাই।
উ নাই অলপ মাথা মাৰিব লাগিব। কিবাটা কৰিব হ'লেল মাথাটো মাৰিব লাগিব নতিয়ে কিবা এ আগবাঢ় যাব পাৰি ন বুজি পাইছা এনেকে আৰু নোৱাৰিলে বুলি যদি বাদ দিওঁগে একো কৰিবই নোৱাৰিমগে পাছলে
এই বহুত ৰিচাৰ্চ কৰিব লাগে তাৰ কাৰণে
কৰি চাম কি আছে সময়তো আৰু যোৱাগে নাই নহয় সময় আছেই
কিন্তু ইমান াইম ইমান াইম তই ৰিচাৰ্চ কৰিবি ইমান। এ মই কাৰণে বেলেগ কিবা এটা কৰিছা
ত কি কৰিব পৰা যায় মানে কি কৰিলে ভাল হয়
মা ম মীন পালন মীন পালন
মাছকে তাকে পুহিবলৈ মাছ ধৰ এই শুনা কচ মাছ যদি মইনি পুখুৰীত হুহুম।
অ'। এই লোকে -লোকেল -লোকেল কষ্টুৰ মানে ডিমাণ্ড বেছি আছে। আজিকালি।
হম।
লোকেল কছৰ কথাই কৈ আছ না। লোকেল কছৰ কিবা ডিমাণ্ডটো বেছি। আছে। কৰিব পাৰ'। মুঠতে ফ্ৰেছ পানী লাগিব। ফ্ৰেছ ৱাটাৰ লাগিব।
অ'হ। চেঞ্জ কৰি থাকিব লাগিব। মানে নে কি?
উম। আৰু- আৰু যদি তই এ যোন কেইটা কছ মানে লোকেল কছ আছে না সেইকেইটাক আৰু যদি বেছি ডাঙৰ কৰিব হয়, তেতিয়াহ'লে তোৰ মানে পানীটো যে গোটেই টাইম চলাচল কিবা হেৰি কৰাই থাকিব লাগিব মানে। নদীৰ পানী যেনে যেনেকা চলি থাকে না। ৰখি ৰ ৰখা
এনেক নহয়- নহয়। অং এনেকুৱা কৰিব লাগিব যাতে। লেতেৰা পানীটো ওলাই গৈ থাকে, আৰু ফালে নতুন পানী চাপ্লাই হৈ থা
অ'হ। তেনেকে -তেনেকে- তেনেকে- তেনেকে মানে মানে পানীতটো আছে না। পানীটো একদম লৰচৰ কৰি থাকিব লাগিব বহুত।
সেইটোতো মই বুজিছো। নহয়। মই যে এনেকুৱা কওঁ নহয়। টা পানী কে। ঠিক আছে। ইফালৰ পৰা আকৌ ফিল্টাৰ হল। ফিল্টাৰ হৈ আকৌ সেই পানীটোকে সোমালে।
এইটোতো -এইটোতো। মানে পানীটো যে তোৰ কিবা হেৰি হৈ থাকিব না।
নহয়। নহয়। ইমান ডাঙৰ কে- ইমান ডাঙৰ পুখুৰীত, পানীটো যদি মই ফিল্টাৰ কৰিব যাওঁ,
ইমান ডাঙৰ। ইম- এ- তই ইমান ডাঙৰ পুখুৰী কোন- কোনে বনাব কৈছে? সৰুকে বনাবি। সৰুকে। নালা নিচিনা বনাবি অলপ। তাৰপিছত কি, নালা নিচিনা বনাই দিবি। দুট -টা- দুটা বনাব লাগিব হা। এটাৰ পৰা কিবা কৰি আৰু এটাত থৈ দিবি। তাত ফিল্টাৰ হৈ কিনে আকৌ এনে মানে দুটা-দুটা বনাবিএটাৰ পৰা আন তাত যাব। আনটাৰ পৰা
মানে বস্তুটো ফিল্টাৰ হবলে কি দিব লাগে?
এই বহুত কেমিকেল আছে। কেমিকেলৰ অভাৱ আছে নেকি। বহুত কেমিকেল আছে।
যদি সেই কেমিকেল দিলে যদি মাছখিনি বোলে বিনষ্ট হল তেতিয়া?
এ মা- মাছৰ কাৰণে কিবা হেৰিৰ কাৰণেটো কেমিকেলটো আছে না। এই একো নহব আজিকালি মাছৰ আজিকালি মাছ কিবা ইমিউনিটি বুষ্ট হৈ গ'ল না সিহঁতৰ। নহয় ই- আজিকালি।
আৰু বৰালি কছ মাছৰ লগতে আৰু কি কৰিব, বৰালি মাছ পুহিব পৰা যায়।
কছক খাই দিব এ।
একেলগে নোপোহোটো। বেলেগে- বেলেগে কথাটো কৈছো।
পুহিবি বুলি কৈ আছ?
মাছ আৰু বৰালি মাছ।
এই পাগল নেকি বৰালি মাছ কোন নেকি বা পুখুৰী -পুখুৰীত পুহে!
ক'ত পুহে বৰালি?
এই বৰালি মাছ কিবা এই জংলী মাছে হয়। বৰালি মাছ।
হেইটো কেট ফিচে হয়।
কেট ফ- কেট ফিছৰ কথা কৈ আছ নেকি তই? কেটফিচ বৰলি মাৰ, এই কেটফিচ নহয়। কেটফিচ কিবা হেৰি
মোৰ কথাটো শুন। মানে কেট ফিছৰ প্ৰজাতি বেলেগ বেলেগ। কিন্তু সেই বৰালি মাছ, শিঙি মাছ, মাগুৰ মাছ সেইটো কেটফিচৰ প্ৰজাতিত পৰে।
অ এইটোতো পৰে বুজি পাইছো কিন্তু বৰালি মাছ টো যে যিকোনো মাছ তাছ খাই দিয়ে যে এই পোৱেব বৰালি মাছ এনেকে নোপোহে চাগে এ হা
এই ব কচ মাছ এটাই নেকি মানে অ কচ মাছে বোলে হেৰি মেকুৰী এটা খাই দিছিলে
অ চাই কচ মাছ নহয় বৰালি বৰালি বহুত ডাঙৰ আছিলে বৰালি মাছ আছিলে বৰালি মাছ
বৰালি নহয় কচ মাছ আছিলে এইটো
এই বৰালি মাছ আছিলে ময়ো চাইছো ৰেলটো উম ডাঙৰ ডাঙৰ বহুত ডাঙৰ বৰালি মাছ আছিলে মেকু মেকুৰীটো চাইছ
অ কিমান
মেকুৰীটো চাই পাইছে কিমান কিমান ডাঙৰ মেকুৰীটো এবাৰতে খাই দিলে গিলি দিছ
তা তাকেতো কেনেকে
কেনেকে মেকুৰীটো কেঁচাই কেনেকে কিব কে পৰি গৈছে পানীত আৰু চান্স পাই মকা পাই গিলি দিছে একদম
বা তই ভাব চোন আও সেইটো তাৰ হজম হুবলো কিমান দিন লাগিলে হয় চাগে
উম কিমান দিন লাগিব
উম হোম
আকৌ মানুহেও ধৰি আনিলে তাক
উম উ
মানে এফালে এটা গলে সেইটো তাৰো মৰণ আহি গ'ল।
উম কা ইছেই বোলতে কাৰৰ্মা।
কিন্তু হ'লেও তাৰ তাক এতিয়া যোনকেইটা মানে সেইটোতো মইও বুজো, যিখিনি মানে পাইছিলে তাক সেইটো খাব নে সেইটো মাছ?
বিক্ৰী কৰি দিব নহলে কিবা হেৰিয় কৰি দিব। এই দি চাই কিনে লেতেৰা লাগি যায় না? ইমান ডাঙৰ মেকুৰী খায় দিয়ে এ!
কৰিব হ'লেতো মাছটো গোট বিক্ৰী কৰিব লাগিব ন সিটো এতিয়া পেটটো ফালি কাটি দিলে এতিয়া ধৰক মানুহ এজনক বিক্ৰি কৰিবলে এটা পেট ফালি দিলে, কিয় ফালিছ বোলি মানুহটোৱে প্ৰশ্ন কৰিলে তেতিয়া?
এই যোনে কাটি বিক্ৰী কৰে ন তাতে নি বিকি দিব। যত চালানী মাছ বিক্ৰী কৰে ন তাতে নি কব ডাঙৰ মাছ আছিলে যে কা কাটি কাটি বিকি আছো মানে।
উম।
তই ভাবচোন আৰু অলপ ডাঙৰ হলতো ঐ যোনটো যোনটো মাছটো আছিল না বৰালি মাছটো টো কিমান ডাঙৰ হ'ব পাৰে? এইটো বেছিতছে বেছি দছ কেজি মানৰ মাছটো হ'ব হা, দছ কেজি মানৰ মছটোৱে ইমান ডাঙৰ বে মেকুৰী পোৱালি
হে সেইটো দচ কেজি মাছ নাছিল এইতো, হয়তো চাৰে পাঁচ বা ছয় কেজি এনেকুৱা
আ যিমানটো হওক, আ চা চাচোন আমাৰ যে কিবা মানুহৰ যে সৰু পোৱালি থাকে একদম সৰু চৰু থাকে ধৰ তিনি চাৰি মাহ মানৰ সৰু পোৱালি ছোৱালী এইটোতো একেবাৰে খাই দিব নফালে।
এনেকুৱা সেই চিমছ সেইটো কাৰণে বৰালি মাছ বলৈ ভয় মই ভাবিছিলোঁ ত' আকৌ যদি তেনেকুৱা
হম।
বোলে তই, তই ময়ে নামিলো বোলে মোৰ ভৰিত এটা হাতত এটা এনেকে লাগি আছে বোলে।
অ, ন হেৰি হেৰি হেৰি প- ঐ ধুনু এই কিবা হেৰি ফিৰানা ফিৰানা বুলি যে কয়?
অ, আচ্ছা তাৰপিছত মানুহ মা খেদিবলৈ ন মোক
এ, অ,
উম, তাকে আৰু একো মাছ ন টো মাছ এৰিলে না পুখুৰীত যাই একো মাছ না সেইটো মাছ মই ক'ত চেল কৰিম সেইটো এইফালে ইলিগেল হয়।
আৰু এই ইলিগেল হব বুজি নাপাৱ কেলে যোনে তোৰ লগত দুশ্মনি কৰিব তাক কিবা কৈ কিবা কৈ বুজা লৈ কিনে তাতে পুখুৰী পেলাই দিবি।
এইবোৰ কথা নকৰিবা ধেত জক থকা হলে ম,
নাই মজা মজাক কৰি আছো না ইমান চিৰিয়েছলি কোৱা নাই নহয়
বিজনেছৰ ভাল যিটো কৰিব মন যাই মানে
হা,
খাৰ অধ মাছ পুহিব পাৰিম নে নাই?
পথাৰ অ পুহিব পাৰে তো লাষ্টৰ ফালে লাষ্টত মানে যেতিয়া মাছ ধৰাৰ টাইম আহিব তেতিয়া বেলেগে খাই মজা মাৰিব তই একো নাপাৱ
গাত কেলেকে নিব লাগে তোৰ যোনটো পথাৰ আছে তাতো তই উ মাছে পুহি থাক তাৰ লগতে তই কিবা ধানো লগাই দে
অ,
এই চাইনাৰ ফালে কৰা চা চাইনা তাক চাইনাৰ ফালে চাইনাৰ ফালে কৰি আছে তই ভিডিঅ চাই পোৱা নাই,
পাইছো এই কিবা ডাঙৰ ডাঙৰ মাছ এৰি দিয়ে ন,
ডাঙৰ নহয় সৰু জংলী মাছ খিনি যোনখিনি আছে কাৱৈ মাছ আৰু বৰালি এ কিবা। ছিল না এতিয়া এই যে আকৌ লগতে লগতে হাঁহ পোৱালি ছোৱালী তাতে কিবা হেৰি কৰি ৰাখে তেনেকাই কৰ
অ, সিফালে মানে ইয়াতে মানে এতিয়া দুহেজাৰ পঞ্চাশত জীয়াই আছে জান নে নাই,
দুহেজাৰ পঞ্চাশত যোৰা নাই আমি আমি আমি কিমানত আছো চাগে ভাবিছা সিহঁতৰ সিহঁতৰ পট্টালি কিবা হেৰি সিফালে আমি চাগে এতিয়া আদিম যুগতে আছো
এই নাইটিন নে এইথিন এইটি নাইনটি এনেকুৱা কিবাত আছো আৰু আমি হ'লে ক'ব কাৰণে অকল ডেবলপমেন্টৰ তাত বহুত মানে ডেবলপ হৈছে চাইনাখন তাত চব বস্তুটো তোৰ তাত চা তই এটা বস্তু এটা ধৰ ৰিচাইকেল কৰিব হলে ন বস্তু সিহঁতে মানে সিহতে মানে ধৰ কিবা এটা প্ৰডাক্ট ক সেই বস্ত পেলনিও নাযায় আনকি
আৰে সিহঁতৰ ফালে গোটেই বস্তু ৰিচাইকেল কৰিব পায়
অ আকৌ কেনেকুৱা প্লাত যুঁজ কি কোৱা ঠাণ্ডা ওলাইছে আমাৰ ইয়াত ধৰ নৰ্মেল পানীয়ে ফ্ৰিজত ভৰাই থলে এক ঘন্টা ঠিক আছে তাৰ পিছত উলিয়াই অনা দছ মিনিট পানী গৰম হৈ থাকে সিহতৰ ফালে এনেকুৱা টেকনলজি বটল বনাইছে বটল নে গিলাচ তোৰ পানী জুলাই দিয়া লগে লগে পানী বৰফ হৈ যায়
বাহ এইটো বেলেগ একটা জ
অ মই মাজতে চাইছিলো মানে পানীটো কিনিছে নৰ্মেল পানী ঠাণ্ডা দৰকাৰ হলে তাৰপিছত খালি জোকাই দিলে হল চিকাৰো
উম ত চাদু তই কিমান দিন আগতে বিড টো চালি তেতিয়া গম পাইছা মই তইও ভাবাই নাছিল যে এনেকে কিবা হ'ব চাগে হ'ব পাৰে চাগে মইতো ভাবাই নাছিলো এনেকা হ'ব।
এনেকাটো আমাৰ ইয়াত ধৰ এতিয়া যুইচ, স্প্ৰাইট, মেংগো ধৰ কিবা কিবি খাও ন তাত ইফালে আকৌ যুচ কেনেকুৱা এটা নাহে তাৰ মানে নৰ্মেল পানী পেকেট ঠিক আছে পানী পেকেটৰ ভিতৰত মানে সৰু কে বেলুন টাইপৰ মানে ধৰ কিবা এটা বাবলছ ভৰাই পেকেটোতে ৰঙা সেউজীয়া এনেকুৱা মানে ফ্লেভাৰ হিচাবত ভৰাই দিয়ে
উম
মানে সেইটো চেপিবি তাৰ পিছত ছেক কৰিবি দোকানৰ জুচ ৰেডি হৈ গল।
উম মানে কিবা হেৰি পাউদাৰ চাউদাৰ থাকে তাতে।
পাউদাৰ নহয় এইটো পানী লিকুইতে